উম উঠিলি।
অ' তয়
মো উঠিলো।
কি কৰি আছা?
উঠি পেলাই চোতাল খাই ললোঁ খাই লৈ পেলাই এতিয়া মুখ হাত ধুই পেলাই। ফুন এটা কওঁ বুলি পেলায় বহিছোহি। তই কি কৰি আছা?
মই উঠিলো সোনকালে, এতিয়া চাহ খাই আছো।
অ' কিহৰ লগত খাই আছা ছাহ।
জলপানৰ লগত।
উম, জোলপান শেষ হোৱাই নেকি অ'। উম।
তাৰ পিছত ভাতো বহাই দিলোঁ ভাত কেইটা নমালো আৰু।
অ'।
আজি অফিচ যাব লাগিব যে।
উম, উম। মই গা পা ধুই পেলাই গা পা ধুই পেলাইহে চাহ খাম।
অ'। কুম উঠিলে নে নাই?
নাই উঠা নাই।
অ'
ৰাতি গৰমত শুব পৰা নাই।
অহ' আমাৰ ইয়াটো কাৰেণ্ট, চাৰেন্ত নাই।
ইমান অভাৰ গৰম দিছে বা। লাইনটো অহা যোৱা কৰি আছে।
অ'।
উম। মাইহত উঠা নাই?
উঠিলে, বাকী কোনো উঠা নাই। মায়ে ময়েহে উঠিছোঁ।
অ'।
উঠিছে চাগে সিহঁতে ৰুমতে উঠিলে ৰুমতে আছে। ওলাই আহা নাই।
অ'।
উম।
ভাত কিহৰ লগত বনাইছো?
সেই কি কয় জালি কোমোৰা।
উম।
তাকে, মিহি, মিহি কে কাটি পেলাই।
উম।
ভাঁজি কৰি।
অহ।
তাতে মানে মাছ দি দিম আৰু জোল জোল নিচিনা বনাই পেলে।
অ'।
মাছ আছে যে ফ্ৰাই কৰি থৈ দিয়া ভাঁজি। থৈ দিছিলোঁ।
মইও উঠি পেলে এই অকন হেইয়া ওলাই গ'লো যে।
অ, ফুৰিবলে।
ফুৰিবলৈ নহয়। উম, আমাৰ ওচৰৰ মানুহ এটা জণ্ডিচ হৈ আছে।
অহ।
জৰিবলে কাৰণে মাতিছিলে আৰু।
অ, সেই জাৰি থৈ আহিলো।
অ, বহুত মানুহৰ বেমাৰ হৈ আছে জ্বৰ।
অ, হেই গৰম তোৰ কাৰণে হে।
অ, পৰিয়ালৰ গোতেই। মানুহখিনিয়ে হৈ আছে জ্বৰ। ঘৰত মায়ে হৈ আছে।
মায়ে জ্বৰ হৈ আছে।
উম। উম, মাকো জণ্ডিচ জৰিছিলো। ঔষুদ খাই। তাকে খাই থকা সময় অকন ভাল হয়, অ'। ত, আকৌ হয় দুৰ্বল হৈ যায়গৈ।
অ'।
এতিয়া যি যিটো মানুহৰ ওচৰলৈ আহিলো, সেইটো মানুহ এ, জ্বৰ হয় হয়। উঠিবই নোৱাৰা হ' গৈ চাগৈ।
অ, মানে অভাৰ হৈ গৈছে, ডাক্তৰ দেখালেই হ'ল।
যে ঘৰতে লগ কৰি আছে।
ভাল হোৱা নাই তথাপিও
ভাল মানে।
উ।
ই, মে, হৈ, আছে ত।
অ'।
উম।
গৰ মা বহুত মানহ মৰিছে অ'।
উম, ইমান গৰম দিব ল কেনেিবা বৰষুণ অকণ নাই। বতাহ সকোনো নামাৰে।
কালি ৰাতি বাৰটা মানলৈকেতো শুবলৈ পৰা নাই ইমান গৰম।
মোৰ ভাবি প্ৰথম গণটো টোপনি আহিলে, লাইনতটো আছিলে গা, ধ, গা, ধু পেলাই অকণ বতাহত শুই দিলো যে টোপনি আহিলে তাৰ পিছতে হা, বো চাহ পাই, পেলাই টোপনি নাহে নহয় ইমান পুৰণি পণীজনী ধুই গৰম লাগিছে।
অ, খ, খিচ নি, ধৰ খজুৱা।
উম, আচ কাৰণ মাৰ মানে তাত ওপনি নাহে যে সি টেং, টেং, টেং, কৰি থাকে। সেইটো কাৰণে আকৌ খাৰ পাই যাওঁ ঘৰক টোপনি আহিলোও
অ'।
অ অশান্তিয়ে মানে, ভালকে টোপনি নোহোৱা হৈছে ৰাতিপুৱা।
উম।
বাই উঠিল নে নাই?
উঠিলৈ ছাগলী চৰাই আছে।
অ। ছাগলী আনিলে। ছাগ
এইবাৰ ছাগলী ফাৰ্ম খুলিব। উম হাঁহৰ ফাৰ্ম হাঁহ হাঁহ আৰু মুৰ্গী ফাৰ্ম গ'ল।
গ'ল এটা এটা চব মানে এ এটা মানে হেৰি কৰি চাই চাই আছে আৰু।
অ। সিহঁতৰ জেগাও আছে নহয় পাৰিব খুলিবলে। উম।
সৰহকে কেইটা কেইজনীমান আনি ললে দিনটো সেইসোপাৰ লগতে ব্যস্ত হৈ থিব পাৰিব।
কালি ছাগলী আনিলে আনি পেলাই মাকজনী আকৌ পোৱালিটোৱে একেলগে দুইটা লগাই পেলাই বান্ধি থৈ দিছে। তাৰপিছত সেই হেৰি গেট খন খোলা আছিল খন খোলা আছিলে।
অহ।
সেই দুটা ওলাই আহিলে, ওলাই আহিলৈ বা পিছে পিছে দৌৰি পেলাই গ'ল ধৰিবলৈ। ভিনদেও উঠি যোৱা নাই, তাকহে পঠিয়াই দিছে, গৈ পেলাই পৰিলে গৈছে।
বাই পৰিলে গৈ?
অ পৰি-হৰি ছাগলী ধৰিলে কষ্ট পোৱা নাই এনেক আঠু কৰি পেলাই পৰিছে ছাগলীকেটা উম
ৰাস্তা কি, ৰাস্তা পালেগৈ নে কি?
অ ৰাস্তা পালেগৈ, এই বৰ্ণালীহঁতৰ সেইখিনিত বাটৰ সেইখিনিত। পালেগৈ। তাকেই বোলো দেই ছাগলী আনি লৈছোহে এতিয়া আকৌ জ্বলা-গোলা খোৱাব।
ছাগলী গোটেই লৈছে।
ৰাতি বেবাই থকা নাই, নহলে অকলে অকলে অনা হ'লে। অ মাকজনী যদি অকলে আনিলে হৈ বা পোৱালি দুজনী ন এটা হেৰি আছে, এটা পোৱলি দিলে। হম।
হয়টো প্ৰথম মানে।
অহ। মাক জনীকে যদি অকলে আনিলে হৈ চিঞৰি থাকিলে হয়। বা পোৱালি দুজনী। অহ। এতিয়া মানে দুইটাকে উম দুইটাকে লৈ আহিছে যে, মাতবল নাই।
কিবা কয় কিনি আনিছে নে এনে পুহিব?
ছে দুইটাৰ মিলাই পাঁচ হেজাৰ নে কিমানত পালে বোলে লৈ দুইটাও মিলাই পেলাই পাঁচ হেজাৰ নে কিমানত পালে বোলে লৈ আহিলে আহিলে।
অ',
অ',
গাবা ধলি এতিয়া?
অ', এবাৰ ধুলোৱেই গৰমত। বন নি আকৌ এবাৰ ভাত পানী বনাই কৰি লৈ আকৌ এবাৰ ধুব লাগিব অফিচ জোৱাৰ আগে আগে।
অ',
এই কলটো বেয়া হৈ আছে নহয় অশান্তি অসুবিধা হৈ বেলেগৰ ওচৰৰ কলতে ভালেই কৱা নাই খুলি চোৱাই নাই কি হৈ আছে।
উম, কুলি গছ চাহ গ লওঁ তেতিয়াহে। কি হয় বেয়া হৈ আছে গম পোৱা যাব।
অ', 'ব লাগিব।
মোৰ কাপোৰ এখন বব লগা আছে এ ইমান গৰমত কাপোৰ ববলৈ নোৱাৰা হয় আছ অকৌ লগাম বুলি ভাবি আ ছিলো
কাব কি তানিলি?
তানা নাই আগৌ এখনন মান আছেগৈ যে অ সেইখনকে এতিয়া মই উম ছাৰ চেট আছিলে কিন্তু মই মানে হদিন হ'ল লগাই থৰিা সেইটো কাৰানে মানে উ উকা উকা মেখি খেলাকে বৈ পেলাই চোৱ দিলো আ চাদৰ লগাম বুলি ভাবি আছিলো এই গৰমত মানে নোৱাৰোৱা হৈ আছোঁ লগাবলৈ
আহ,
হাল খো যি ৰুমৰ ভিতৰতে আছে ইমান গৰম লাগি সেই বহুতৰ তাতে মানে সাতখন ৰুমৰ ভিতৰতে আছে যে
আহ,
অ সেইয়াই গৰমখনত সোমাই থাকিব নোৱাৰি বোলো
অ, ডাঙৰ বহতৰ ডাঙৰ বহত তাতে লগাবি মানে
অ', সেইকেইদিন আকৌ বিয়া কৰি পেলাই বোৱা নগলে যে এ এ লাহে লাগিছেগৈ এতিয়া আকৌ গৈ থাকিবলৈ ইমান গৰমো তাতে
অ,
বৰষুণ যোনদিনাখন পৰিব সেইদিনাখনে গাহ পবগৈ ঠাণ্ডা ঠাণ্ডাকে এতিয়া গৰমো নোৱাৰি আৰু
বৰষুণটো পোৱ দ ভিতৰত থাকিলে একো নহয় যেনেিবা বৰষুণ পৰিলেও ভয় থাকিব পাৰো যে অ', মনত ময় নহয় এতিয়া মোৰ মোৰ ঘূৰাই যাবগৈ যেনেকুৱা গৰম দিছে এই ভিতৰত সোমাই থাকিলে চাপ ব বই
আহ,
সটো কাৰণে নাই পোৱা অকমান ঠাণ্ডাতো হ হওক তেতিয়াহে লগামগৈ নেকি ভাবি আছো লাগে যি গৰমত নয় অ', তাকে কৰিব লাগিব মোৰ এখন আছে গৈ
অ',।
বাকী দুখনেই মাজু বৌৰ মানে লগৰা দিছিলে যে তাৰ ভাগৰ সিনি যে ভুল হ'ব।
অ',।
উম, উম। মোকে মুখখন হুৱ দিলে মানে হেবগৈ আৰু
অহ।
উম।
বত
গাড়ীলৈ অফিচৰ কি টম টমালৈ যাবি
অ', টম টমতে যাম।
উম, উম। হাজ
যাওতে বিশ টকা আহোতে বিশ টকা চল্লিশ টকা।
উ তাহত গৈ পোৱাৰ পিছত চাগে এচি ৰুমত সোমাই থকা ন।
অ', অ', এই গৰম বুলিয় লাইন টো বহুত জলাই মানে এই লাইনতটো গুচি গ গুচি গ'লেকে আকৌ এচি নচলা হৈ যায় নহয়। কিব জেনেৰেটাৰ লগাই দিয়ে তাতে মানে ফেনে চলে।
উম।
ও কাম নিদিয়ে।
উম। লাইনটো অহা যোৱা কৰি থাকিলে মানে উ নাই নাই গৰম দিনটো বৰ অসান্তি।
অ'হ।
গৰমতটো আৰু বেছি হ'ব লৈছে আগৰ দিনৰ মানুহবিলাকে কেনেকে আছিলে সিহঁতৰ ইমান গৰমতো হেৰি নহয় চাগে তেতিয়া গছ গছনি বিলাকো বহুত আছে যে এতিয়া কত বু নাইকিয়া হৈ গৈছে গৰম সেইটো কাৰণে বেছি বাঢ়ি গৈছেগৈ নেকি
অ',।
গছ গছনি কাটি কুটি মানুহৰ ঘৰ দুৱাৰ হল।
অ',।
স সেইটো কাৰণে গৰমতটো বেছি হৈ গৈছে।
বেছি হ'ল।
আগৰ দিনৰ মানুহ বিলাকতো ফেনো নাছিলে হয়ে নহয় এ চি চি চি এইবিলাকয় ধৰা ফেন নাছিলে তেনেকেইতো আছিলে হয় না নহয়। উম, ফেন নহ'লে বুলি কলে কামেই নাই আৰু আজিকালি
আগৰ দিন বিলাক কেনেকুৱা আছিলে অ', হ'ব দে।
উম।